এ শুনিছোঁ, তুমি শুনিছা নাই?
শুনি আছোঁ, শুনি আছোঁ। বাকী খোৱা-বোৱা হ'ল?
খোৱা বোৱা কৈলো অ।
তাকে কি কৰি আছা এতিয়া?
মই এতিয়া তোমাৰ খাই মেলি আহি পেলাই বিছনাখন পায়ি বিচনাতে পৰিছোহি আৰু।
তাকে মই খাই বই আজৰি বাৰু আজি সোনকালে খালো।
আহঁ। সেয়া এই দিনতটো ভাগৰ লাগে, এইকণ সময়ত টোপনিৰ, এটা আহে ভাতকেইটা খাই দিয়াৰ পিছতে
তাকে
উম।
মানে টোপনি অহা সময়কত তোমাৰচোন টাইমত অভ্যাস ম নে সেইখন টাইমত শুই নিদিলে পিছত আকৌ টোপনি ন ধৰে আৰু
অ নধৰে নধৰে তোমাৰ কেনেবাকে আধা ঘন্টামান যদি পিছত সোম বুলি ভাবা ৰই দিয়া টাপা টোপনী নধৰা হয়।
তাৰপিছত ধৰিব অলপ দেৰিকে ধৰিব কিন্তু কাইলৈ তেওঁ টোপনি খতি টোপনি খতি নিচিনা লাগি থাকিব গাটো।
কেলেং মেলেং লাগি থাকিব গোটেই গাটো, নকবা আৰু। অ সেই তেনেকুৱা হৈয়ে থাকে এতিয়া। সদায় মানে কিবা চিনেমা তিনেমা চালেতো কেতিয়াবা চাই দিওঁ আৰু।
অ
তোমাৰ তাৰ পিছত তোমাৰ টোপনি ক্ষতি হৈ যায় পাছদিনাখন তোমাৰ মই যদি দিনত দুঘন্টাও শো তথাপিও মানে টোপনি পূৰ নহয়।
সেইটোৱেই এই মানে তোমাৰ সদায় জন্মৰ পৰা যিটো সময়ত শুই আহিছা সেইটো এটা অভ্যাস হৈ যায় ন তোমাৰ।
অ সেইটো সেইটোৱে।
তোমাৰ যদি দিনত শুৱা অভ্যাসো থাকে ন তেতিয়া তুমি দিনত নোশুলো তোমাৰ গা বেয়া লাগিব ৰাতি টোপনি নধৰিবও পায়।
অ তেনেকুৱা হয় অ আগতে মই আবেলি আবেলি শুওঁ এতিয়া আও আবেলি সময় নাপাওঁ।
গম পাইছো।
বতৰটোৰ কাৰণে এনেও মানে মোৰ গোটেই দিনডাল টোপনি টোপনি লাগিয়ে থাকে বতৰটো যেনেকুৱাহে হৈ থাকে নহয়।
এ বতৰ যেনেকুৱা হৈছে শোৱা বতৰ আৰু
অ তাকে ৰুমত থকাবৰ কাৰণে ভাল এতিয়া তোমালোকৰ ভাল আৰু যেতিয় মন যায় তেতিয়াাই শুই দিয়া।
দাদা বেয়া অভ্যাস,
হয়।
মানুহ মানুহ যিমান ডাঙৰ হ'লেও এটা বান্ধোনত থাকিব লাগে।
অ সেইটো কথা হয়। এইটো সময়তে পাবা। অলপ হিচাপত এতিয়া আমি নোপোৱা নহয়।
সেইটো হয় বাৰু নাই মই এনেই তোমাৰ সাৰ পাই থকা অভ্যাস নাই বাৰু সোনকালে শুই দিওঁ। কাম নাথাকিলে।
অ', সেইটোৱে, মানে।
সেইকাৰণে, এ সা কেতিয়াবা দেৰিকে শুলেও মানে, এই যে মই। এনেই মানে, এইটো যে মোৰ বেয়া অভ্যাস গৈছে এইটো বুলি নহয় মানে, এই বুলি ভাবো এই মই যে শুবলৈ সময় পোৱা নাই কাৰনেটো, মই শুৱা নাই।
অ', সেইটো কথা হয় বাৰু। অ', আৰু মানে কি গম পাইছানে নাই, যেতিয়াই তোমাৰ বয়স বাঢ়ি, বাঢ়ি আহি যাব তেতিয়া তিয়া, শৰীৰটোৱে মানে আৰাম বিচাৰি, বিচাৰি আহি থাকিব, লাগিবই মানে। শৰীৰটো আৰাম দিব। গতিকে, এতিয়া অকমান তে তেজ পানীবোৰ অলপ ডেকা হৈ থাকোতেই, এনজয়টো কৰি ল'ব লাগে আৰু।
তাকেহে, তুমি এটা কথা ভাবিছা নাই বাৰু।
কি কথা?
তুমি যেনিবা খুব ভাল সুস্থই হৈ আছা, তোমাৰ যেনিবা এতিয়া বয়স বিশ বছৰ।
উম।
তুমি যেনিবা, আৰু মানে তোমাৰ যেনিবা তুমি সত্তোৰ বছৰলৈকে জীয়াই থাকিবা।
হম।
তুমি যেনিবা সত্তোৰ বছৰলৈকে জীয়াই আছা, আৰু তোমাৰ ওচৰত হাতত যেনিবা পঞ্চাশ বছৰ আছে। তুমি যেনিবা, পঞ্চাশ বছৰত যেনিবা, তুমি প্ৰতি বছৰে তুমি মানে। তোমাৰ ধৰি লোৱা, বন্ধ যেনেকে গৰম বন্ধ, ঠাণ্ডা বন্ধ তেনেকে বন্ধ পায় নাই, চাকৰি কৰিলেও তুমি ছুটি এটা পা পাবা, কিবা এটা।
পাই, পাই অ'।
তুমি সেই বন্ধত যেনিবা তুমি ফুৰিবলৈ গ'লা, প্ৰতিবছৰে এবাৰকে দূৰনিকে। তেওঁ, চাবলৈ গ'লে তুমি তোমাৰ জীৱনটোত, আৰু পঞ্চাশটা জেগাহে তুমি ফুৰিবলৈ পাবা।
অহ' হয় আৰু সেইটো কথা।
গম পাইছানে, ভাবিবলে হ'লে মানে বহুত সৰু হয় কিন্তু জীৱনতো পাৰ কৰিবলৈও বহুত ডাঙৰ, তিতা কেহা লাগি যাব, কিন্তু ভাবিবলৈ গ'লে বহুত সৰু হয়। বেছি সময় নাই আৰু মানে, বিশটা বছৰ জীয়াই ল'লো যেতিয়া।
অহ' আৰু পঞ্চাশ বছৰত পঞ্চাশটা জেগাহে চাবলৈ পাম।
অহ' মানে তুমি ধৰিলোৱা, বোলে বছৰটোত বোলে তুমি ফ্ৰী হৈছা, মানে আজৰি হৈছো বোলে তু তুমি দুমাহ এটা সময়ো কিবা চাকৰি কৰিছা যদি, একেবাৰে ছুটি লৈছা যে, মই ফুৰিবলৈ যাম ঘৰৰ মানুহখিনিৰ লগত। বা পৰিয়ালৰ লগত, তেতিয়াও তুমি পঞ্চাশটা জেগাহে ফুৰিবলৈ যাবা। পাৰিবা কাৰণ, আমিতো এনেকুৱা নহয় যে, এই এইমাহত গৈ আহিলো আ আকৌ, অহা মাহত যাম তেনেকুৱাতো নহয়, বছৰেকত এবাৰেই যোৱা হয়, এইটো কাৰণে কৈছো।
এতিয়া মোৰ সেইবোৰৰ কথা আছে‌ই।
তাকেহে।
পৰিস্থিতিয়ে মানে তোমাক যাবলৈ দিয়ে নে নিদিয়ে সেইটো সুবিধা।
আৰু এতিয়া ধৰিছো হে, সত্তৰ বুলি।
অহ' ধৰিছো হে।
সত্তৰ বছলে বা খোজকাঢ়ি ঘূৰি ফুৰিব পৰা হৈ থাকোৱেই বা নাথাকো।
হয় অ' সেইবোৰেই কথা।
সেইটোৱে আৰু মানে জীৱনতো যিখিনি পাইছো যিমানখিনি কমকে পাইছো, বেছিকে পাইছো সিমানখিনতে মানুহ সন্তুষ্ট হ'ব লাগে, ধেৰ বিচাৰি লাভ নাই কাৰণ জীৱনটো বেছি বেছিদিন নাইয়ে।
অ হয় হয় হয় এই চবৰে আৰু এতিয়া দৰ্শনটো বেলেগ বেলেগ, কিছুমানে তোৰ আমাৰ এতিয়া এ এতিয়াত মাইণ্ড ছেটটো বিশেষকে ল'ৰা ছোৱালীৰ হৈছে অকল পঢ়াটো গম পাইছ নাই পঢ়াটোৱে জীৱনৰ আচল বস্তু বুলি ভাবি লৈছে কিছুমানে এতিয়া আমি কলেজতে দেখিছোঁ নহয় এতিয়া আমি যোনটো, ঘূৰি-ফুৰি অকণমান যদি ফূৰ্তি কৰি আছোঁ, সেইটো, সেইখিনি মানে কিছুমানৰ মতে আমি সময় নষ্টহে কৰি আছোঁ।
সেইটো নহয়
অ', সেইটো নহয়, মানে এতিয়া জীৱনটোত নিজে ভাল পোৱা কামখিনি নকৰাকে উম।
সিহঁতি আজি পঢ়াত ব্যস্ত, সিহঁত যদি লগৰ, খেলা-ধূলা, কিবা-কিবি, কিবা-কিবি, আজি পঢ়াত ব্যস্ত, সিহঁতি ধুনীয়াকৈ পঢ়ি ওলাব কাইলৈ এ, আমাতকৈ বহুত লাখ টকা বেছি পোৱা সিহঁতি এটা চাকৰি পাব।
হম।
ঠিক আছে, সেই চাকৰিটো পাই কি হ'ব? যিমানেই সিহঁতি দৰমহা পাব, সিমানেই সিহঁতৰ ব্য ব্যস্ততা বাঢ়িব। সিহঁতি ঘৰৰ মানুহকো সময় দিব নোৱাৰিব। আজিনো ক'ত সিহঁতি ঘৰৰ মানুহক সময় দিছে? সিহঁতি ঘৰত বহি পেলাই, পঢ়ি থকাৰ কাৰণেতো ঘৰ মানুহকেইতা ফুৰিবলৈ নোযোৱাকৈ আছে ন? তাৰ কাৰণে
অ', এতিয়াও সিহঁতে মানে, বেলেগক সময় নিদিয়ে আৰু তেতিয়াও সিহঁতে দিব নোৱাৰিব।
নোৱাৰে, নোৱাৰে। সিহঁতি জন্ম পা মানে, সিহঁতি এটা প্ৰেছাৰতেই তাই, মানে এটা, বোজা লৈয়ে থাকিব যে মই ধনী হ'ব লাগিব, মই কাম কৰিব লাগিব, মই চুকা হ'ব লাগিব, মই এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এইটো নহয়
বা মই এনেকুৱা নহ'লে কি হ'ম, সেইটোকে চিন্তা কৰি মানে সিহঁতৰ জীৱনটো যাব মানে
সেইটো জীৱন নহয়। মই আজি কিবা এটা পঢ়ি আছোঁ, মই এইটো চাকৰি নাপালোঁৱেই যেনিবা, মই একো নাজানোৱেই মই একোৱেই নহ'লোঁ যেনিবা, সেই বুলি মই জীৱনটো শেষ নকৰোঁ। মই ইয়াতকৈ বহুত ভালকৈ সজাব পাৰিম জীৱনটো। মোৰ ওচৰত বহুত অপচন আছে কিন্তু মই আজিলৈকে পৃথিৱীখননো কি মই দেখাই নাই তেনেকুৱা এটা কথা আৰু।
অ সেইটোয়ে সেইটোয়ে কথাটো আৰু মানে কি টকা পইচা পইচা মানুহক লাগে কিন্তু এনেকুৱা নহয় যে নহলে নহয় বা মানুহক যোনকেইটা বস্তুৱে জাষ্ট খাবলে আৰু থাকিবলে বা কিবা অসুখ বিসুখ এটা হ'লে তাত খৰচ কৰিব পৰাকে কেইটকামান থাকিলেই হ'ল হাতত।
সেইটোৱে আজি তুমি আজি তুমি আমাৰ দেশখনৰ বাহিৰত যেনিবা তুমি এনেকে ধৰি লোৱা যিবিলাক যায় ন ফুৰিবলৈ বহুত লাখ লাখ লাখ টকা খৰচ কৰি যেনেকে ধৰি ল তোমাৰ ডুবাই চুবাই তেনেকুৱা আৰু।
অহ।
সেই তেনেকুৱা বিলাকত গ'লা যেনিবা। চাই চাগে কোনোবা এটা গৈছে তোমাৰ লগৰ এটা তুমি যেনিবা যাব নাই পা, তুমি কি কাৰণে হেৰি কৰিছা আম আমি ইয়াৰ পৰা ইমান পইচা খৰচ কৰি গছো আমি সিহতি বনোৱা বস্তু এটা চাবলৈ গৈছো। আমাৰ ইয়াতো বহুত ভাল বস্তু আছে সিহঁতিও এইটো জন্মত দেখিবলৈ নাপায়, আমিয়ে যদি সিহঁত সেইটো দেখিবলৈ নাপায় আম সিহঁতিও আমাৰ ইয়াত দেখিবলৈ নাপায়। সিহঁতি কেতিয়াবা এশিঙীয়া গড় দেখিব পাব জানো? সিহঁতি কেতিয়াবা কামাখ্যা মন্দিৰ দেখিব পাব জানো আমাৰ ইয়াত যিখিনি বস্তু আছে সিহঁতিও ত কেতিও দেখিব নাপায় আৰু আ আমিনো সিহঁতি সিহঁতি বনোৱাখিনি নেদেখিবলৈ পায় আমিনো কি কাৰণে দুখী হব লাগে।
অ সেইটো কথা কিন্তু তাতো এটা কথা আছে তোমাৰ এতিয়া যোনখিনি ফৰেইন কাণ্ট্ৰি মানে তোমাৰ বিদেশৰ বিদেশৰ মানুহবিলাকে মানে কি গম পাইছে নাই নিজে যোনটো ঘূৰি ফুৰা বা মানে সিহঁতে বেলেগ জেগালৈ চাবলৈ যোৱা সিহঁতৰ প্ৰবৃত্তিটো বেছি।
হয়।
ভাৰতৰ মানুহখিনিৰ সেই ইচ্ছাটো নাথাকে। ভাৰতৰ এতিয়া ধৰি লোৱা এতিয়া তোমাৰ দেউতা মা বা মোৰ দেউতা, মায়, বা ককা, আইতাহঁতে
অ'।
ভাৰতৰ বাহিৰলৈ গৈ চোৱাৰ কথা, আজি পৰ্যন্ত ভাবিও চোৱা নাই চাগে দেই, এনেকে। অ', সিহঁতৰ মতে মানে কি, আমাৰ নাতি-পুতিকেইটা, আমাৰ সন্তান কেইটা, অলপ কেনেকে ভালকে চলিব পাৰে, সিহঁতক কিবা এটা কৰি মানে, খুটি নাতি এটা লগাই থৈ যাওঁ আৰু। অ', বা পইচা যদি গোটাইছেও কেনেকে, ল'ৰা-ছোৱালী কেইটা কা মানে টকা গোটাইছো আৰু। কেনেকে দুপইচা থৈ যাব পাৰো, সম্পত্তি এটা ঘটি, সেইটো চিন্তা কৰি থাকে। কিন্তু, তোমাৰ যোনটো বিদেশত, যোনটো আমাৰ পশ্চিমীয়া চাইডে আকৌ সেইটো নহয়। পশ্চিমীয়া চাইডে তোমাৰ, তোমাৰ ল'ৰা-ছোৱালীয়ে কেনেকে নিজে, নিজৰ ভৰিত থিয় দিব সেইটো সিহেঁতে চিন্তা কৰি ল'ব, বাকী এতিয়া, মাক-বাপেকে যোনটো, টকা-পইচা সিহঁতৰ জীৱনকালত ঘটিলে বা সাঁচতীয়াকৈ ৰাখিলে
অ'।
সেইখিনিয়ে দি মানে, সেহেঁতে সেই লাষ্ট সময়কণ ঘূৰে, এতিয়া আমাৰ অসমলৈকে দেখিছা নাই। কিমান বিদেশী ভ্ৰমণ কৰিবলৈ আহে, হয় নহয়।
আমাৰ, আমাৰ ইয়াত চোৱা, মাষ্টৰ এটা ৰিটায় হয়। ঠিক আছে, সি হেৰি হয়, মানে তাৰ শেষ হোৱা পইচাই, সি নাই বুলি ক'লে, দহ, বিশ লাখ টকা পায়।
উম।
পইচাটোতো পাই যায় না, পেঞ্চনতোটো পাই নাপায়, সেইটো পিছৰ কথা কিন্তু পইচাটোতো পায়, হয় নাই। সি গোটেই জীৱনটো এইটো কাৰণেই চাকৰি কৰিলে যে, মই শেষত এনেকে ইমান টকা-পইচাটো পাম। কিন্তু, তাৰ যেতিয়া এটা ল'ৰা-ছোৱালী হ'ল, বা তাৰ নাতিনীয়ে হ'ল, ঠিক আছে। সি যেতিয়া দহ বাৰ লাখ টকাটো পাব ন সি সেইটো উপভোগ কৰিব নাপায় যদি পুতেকে বোলে গাড়ী এখনো কিনিছে পুতেকেহে চলাব সি উঠিবলৈহে পাব কিন্তু নিজে চলাব নোৱাৰে
অ সেইটো সেইটো আৰু মানে সেই সি আচলতে তা তা বুলি কোৱা নাই মানে মাইন ছেদটো সেইটোৱে আকৌ যে মোৰ ল'ৰা ছোৱালী কেইটালে পইচা অলপ পাম আও সিহঁতক দিব পাৰিম সিহঁতে নিজৰ মনৰ পচন্দ কিবা এটা কৰিব কিন্তু এইটো নাভাবে যে মই এনেকে কৰিম আও মই এই পেঞ্চনৰ পইচাটোদি ফুৰিবলে হলেও যাম বা এনেকুৱা কিবা এটা বস্তু উপভোগ কৰিম হয় ন নহয়
কিন্তু সেই কথাটো ন তোমাৰ আমাৰ মা দেউতাহতৰ প্ৰজন্মটোহে আছিলে কিন্তু আমাৰ প্ৰজন্ম মটোত নাই আক
অ আমাৰ প্ৰজন্মটোত এতিয়া ঘোঁৰা চকা এইবোৰ অলপ আহিছে বাও
আহিছে আহিছ
এতিয়া আমাৰ প্ৰজন্মটো আও আমাৰ দাদাহঁতৰ প্ৰজন্মটো পাই আৰম্ভ হৈছে যে ক'ৰবাত ট্ৰেভেলিং বস্তুটো বাইক ৰাইডিং বস্ ত হয় নহয় কোৱা এই কনচেপ্ট খিনি আমাৰ দাদাহঁতৰ দিনৰ পৰাহে আৰম্ভ হৈছে তাৰ আগত আমাৰ মাহতৰ দেউতাহতৰ দিনত এইটো বস্তু নাছিলে নহয়
তাকে মই তোমাৰ গান হেৰি কৰো তুমি গম পোৱাই নাই এনেই ইমান আও আজিলৈকে ওলোৱা নাই আৰু মোৰ ভাগত তেওঁ মই লিখিব ট্ৰাই কৰোঁ আজি বহুত দিনৰ পৰা ট্ৰাই কৰি আছ মানে চেষ্টা কৰি আছো মই বহুত মোৰ ওচৰত এনেকুৱা এটা কনচেপ্ট আছে তাত মই এনেক কা দুশাৰীমান কলি ভৰাব বিচাৰোঁ ন কোনটো জানানে তোমাৰ কথাটো শুনিলে তুমিও ফিল কৰিব পাৰিবা মই সেই বস্তুটোৱে ভৰাম মানে এটা হেৰিয়ত মোৰ মোৰ ওচৰত আছে কনচেপ্টটো। যে আমিয়ে শেষ প্ৰজন্মৰ যি প্ৰজন্মৰ মাক বাপেকৰ ইনষ্টাগ্ৰামৰ এক একাউন নাই।
অ।
কিন্তু, আমাৰ পিছৰ প্ৰজন্মত তুমি, যেতিয়া এদিন বাপেক হবা তোমাৰ কিন্তু ল'ৰা ছোৱালী বাপেকৰ ভাগৰ কিন্তু আছে আকৌ।
ইনষ্টাগ্ৰমত একাউণ্ট বা ফেচবুক
হাহ আছে কিন্তু আমিয়ে সেইটো শেষ প্ৰজন্ম এই পৃথিৱীত।
হয় হয়।
সেই বস্তুটো মোৰ ভৰাবলৈ মন যায়, মই সদায় বেলেগকে চেষ্টা কৰি থাকো যে, সেইকাৰণে আজিলৈকে একো কৰিব পোৱা নাই, কিন্তু বেলেগকে চেষ্টা কৰি মই ভাল পাওঁ, যোনে যি কৰি আছে সেইটো মই ভাল নাপাওঁ।
আৰু এটা বস্তু তুমি মানে, হেৰি কৰিব পাৰ গম পাইছা নাই, লিখিব পাৰা বা মানে ভাবিব পাৰা যে, এতিয়া আমিয়ে শেষ প্ৰজন্ম যোনে তোমাৰ গৰুৱে হাল বোৱা দেখিছো।
অ 'এই সেইবোৰে, মই মই লিখিব বিচাৰো কেনেকুৱা জানে নাই মই লিখিব বিচাৰোঁ, অকল গাঁৱৰ কথা, মাটিৰ কথা যাতে চহৰৰ মানুহ এটাই শুনিলে, মই গাঁৱলৈ যাঁও যাওঁ লাগি যাব।
হয় হয় বুজিছোঁ। এতিয়া গম পাও, আমিয়ে সেই বিলাক কেৰাচিন তেল চিনি পাওঁ গম পাইছ , কেৰাচিন তেল এতিয়া এই নতুন লৰা ছোৱালী ভাইটি ভণ্টিকিতা চিনি নাপ নাপাই আকৌ। এই মৈখন যুুৱলিখন কি বস্তু বুজি নাপায়।
নাপায়, তোমাৰ ভণ্টিও চাগে দেখিছেহে চাগে, কিন্তু কেনেকুৱা আছিলে বুলি সুধি দিলে, ক'ব নোৱাৰে, গোন্ধটো বা কিবাটো।
অ', নোৱাৰে ‌বা তাই হাতত, তাই সন্মুখত যদি উলিয়াই দিওঁ, এইটো জ্বলাও বুলি তাই নোৱাৰিব মানে‌‌ জ্বলাব, কি চিষ্টেমত, কেনেকে কি কৰে।
আমিয়ে শেষ প্ৰজন্ম, যিটোৱে লেমৰ পোহৰত পঢ়িছিলোঁ।
হয়, অ', একদম সঁচা কথাই কৈছে।
লেমৰ পোহৰত পঢ়িছোঁ আমি। চাকি পোহৰতোটো, আমাৰ, আমি চাকি পোহৰতকে আগবাঢ়ি আহিলো বহুত। খিনি আগবাঢ়ি আহিলোঁ, আমি লেমৰ পোহৰত পঢ়িছোঁ।
তাৰপিছতে এই পাকঘৰত, জুহালত মাহতে জুই ধৰি থাকোঁতে
অ', মায়ে, ঠাণ্ডা দিনত মায়ে, ভাত বনাই থাকোঁতে